অ'। শুনিছো শুনিছো। তুমি মোৰ মাতটো শুনা-শুনিছানে?
শুনিছো শুনিছো, কি কৰি আছা?
কি কৰিছা মানে, এতিয়া যিহে গৰম পৰিছে। তাকে এনেই এতিয়া ফেন' তলতে বহি আছোঁ অকমান। তুমি কি কি কৰিছা?
মই একেই অৱস্থা, গ গৰমে গা-পা ধুই আহি পেলাই বহিছোহি অলপ।
অ', অ', তাক কে, ভালেই কৰিছা।
বাকী ঘৰত চব ঠিকে থাকে আছে নে, খবৰ ঠিকে আৰু চব বাকী। তোমালোকৰ ঘৰত ঠিকে আছেনে।
অ, আমাৰো ভালেই ভালেই বাৰু, তাকে তোমালোকৰ মাহঁতৰ খবৰ কোৱাচোন।
অ', মাহঁতৰো ভাল।
হয় হয়।
বাকী তোমাৰ মানে ফোন তো মাৰি মানে কথা এটা পাতিম বুলি ভাবিছো। ছিলো। এ তপি মানে তপ পিক এটাৰ ওপৰত তোমাৰ এনে জেনেৰেলি আৰু ত আলোচনা কৰি আলোচনাটা কৰিম বুলি ভাবিছিলোঁ।
অ, অ, অ, নিশ্চয় পাৰিবা পাৰিবা।
অ, বাক-মা, তাকেতো-তাকেতো বহুতদিন মানে তোমাৰ কি হ'ল, মাজতে এ মোবাইলৰ চিম চেঞ্জ কৰিছিলো।
হয় হয় হয়।
সেইকাৰণে মানে তোমাৰ নাম্বাৰবোৰ নাইকিয়া হৈ গৈছিলেগে।
অ, অ, আচ্ছা আচ্ছা।
এতিয়া তোমাৰ আকৌ আমাৰ যিবোৰ আগৰ যিবোৰ স্কুলৰ গু গ্ৰুপ আছিলে তাৰ পৰা উলিয়াই তোলে ফোন কৰিব লগীয়া হৈছে তাকে তপিক টো হৈছে মানে বট তোমাৰ মানে জনসংখ্যা বৃদ্ধিৰ সমস্যা ত মানে।
হয় হয় হয়।
সমস্যাটো মা মানে, ফলত আমাৰ কি অসুবিধা খিনি হৈছে যে। তে মানে ধৰা জনসংখ্য সংখ্যা, কবলৈ গলে জনসংখ্যা এখন দেশৰ, একদম এটা মূল্যবান সম্পত্তি বুলি ক'ব লাগিব।
হয় হয় নিশ্চয় নিশ্চয় ক'ব লাগিব।
শিক্ষা দক্ষতা বা কৰ্ম সংস্থাপনৰ, সুযোগ লাভ কৰিলে জনসংখ্যা এখন দেশৰ উন্নয়নৰ ভূমিকা পালন কৰিব পাৰে।
অ নিশ্চয় নিশ্চয় নিশ্চয়।
তোমাৰ এনেকুৱা হৈছে বৰ্তমান ধৰা যেতিয়া জনসংখ্যা খ্যা বৃদ্ধিৰ হাৰ মানে বাঢ়ি-বাঢ়ি গৈ থাকিব আমাৰ নিবনুৱা যুৱকসকল বা আমাৰ ভৱিষ্যত প্ৰজন্মই। কৰ্ম সংস্থাপনৰ কাৰণে হাহাকাৰ কৰি থাকিবলগীয়া হয়।
হা নি নিশ্চয় নিশ্চয়।
কাৰণ বৰ্তমান এই জনসংখ্যা বে বৃদ্ধি বা জনসংখ্যাৰ বিস্ফোৰণ যিটো মানে ধৰা, বৰ্তমান আমাৰ যিটো চছিয়েল চা চছিওলজি বা চছিয়েল চাইন্স এইবোৰত এইবোৰ উল্লেখ আছে
হয় আছে আছে নিশ্চয় আছে নিশ্চয় আছে
মানে তোমাৰ এটা সামাজিক ব্যধি ৰূপে দেখা দিছে এই বৰ্তমান জনসংখ্যা বৃদ্ধিৰ সমস্যাটোৱে
হয় হয় হয় হয়
ধৰা নিৰ্দিষ্ট সময়ত কিছু মানে সময়ৰ ভিতৰত কোনো দেশ বা মানে আমাৰ যিবোৰ জন অঞ্চল মানে লোকেল যিবোৰ এৰিয়া তাত তোমাৰ ধৰা চিকিৎসা বিজ্ঞান উন্নতি হোৱাৰ লগে লগে আমাৰ যি এইখিনি মৃত্যুৰ হাৰ সেইবোৰ কমি গৈছে
হয় হয়
তোমাৰ জীৱন ধাৰণৰ মানদণ্ড এতিয়া ওপৰলৈ উঠি যোৱাৰ লগে লগে তোমাৰ এই মি মানে তোমাৰ জনসংখ্যা বৃদ্ধিটো বেছি হ'ব ধৰিছে
নি নিশ্চয় নিশ্চয় বেছি হ'বলৈ ধৰিছে মানে আজিকালি কি কি হৈছে গম পাইছা নাই অ মানে এতিয়া তোমাৰ আজি আজিকালি চিকিৎসা সেইবিলাক উন্নত হৈ গৈছে ন এতিয়া এতিয়া তু এতিয়া তুমি চাবা হা এতিয়া যেনিবা তোমাৰ এতিয়া যেনিবা মোৰে কিবা এটা বেমাৰ হৈছে হয় নহয় এতিয়া তোমাৰ ঘপককে যেনিবা কিবা এটা বেমাৰ হৈ গল এতিয়া কি হব তোমাৰ মানে ওচৰৰ মানুহে কি কৰিব বা ঘৰৰ মানুহে কি কৰিব তোমাৰ মোবাইলটো লৈ এটা তুমি ভাবা এটা কল কৰি দিয়াৰ লগে লগে তে ওৱান জিৰ এইলৈ এটা এটা যদি কল দিয়ে তোমাৰ একেচাতে তোমাৰ দহমিনিটৰ ভিতৰত গাৰী আহি তোমাক মোক মেডিকেল লৈ যাব হয় নহয়
হয় হয় ইমান তৎক্ষণাত আহি যাব পাৰে মানে
ইমান তৎক্ষণাত আহি মেলি তোমাক আকৌ মোক নি মেলি আকৌ চিকিৎসা প্ৰদান কৰিব হয় নহয় তাপিছত টো মই সুস্থ হৈ উঠিম নহয় জানো অতি সোনকালে সুস্থ সুস্থ হৈ উঠিম আৰু তেনেকুৱাত কি হয় মানে মানুহৰ মানে যিটো মৃত্যু হাৰ আচলতে সেই তেনেকুৱা কাৰণত মৃত্ তু হাৰটো হ্ৰাস হবলৈ ধৰে আচলতে
হয় হয়
তাৰ লগতে কি হয় জনসংখ্যা তোমাৰ আহ আচলতে শিক্ষা শিক্ষাই কিছু মানে এনেকুৱা হয় গম পাইছা নে কিছুমান যে অশিক্ষিত লোক থাকে আমাৰ সমাজত তাৰ ফলতো আচলতে জনসংখ্যা বৃদ্ধিটো বাঢ়ি যায় গম পাইছা নাই
হয় হয়
আকৌ কিছুমান মানে এনেকুৱা কিছুমান হেৰিও থাকে বিশ্বাস কৰে যে এখন ঘৰত যেনিবা মানে ছোৱালী হ'লে যেনিবা অমংগল
নিশ্চয় এইটো মানে খানা এটা পৰিয়ালৰ ব্যাধি বুলি
অ ব্যাধি বুলি কয় কয় মানে মানে যেতিয়ালৈকে তোমাৰ এ-এজন ল'ৰা নহ'ব তেতিয়ালৈকে সিহঁতে মানে নিজৰ কাৰ্যত লিপিবদ্ধ হৈ থাকিব। সেইকাৰণে মানে কি হয় জনসংখ্যা বৃদ্ধি বৃদ্ধি হোৱাটো দেখা যায় গম পাইছ নে বেছি জনসংখ্যা বৃদ্ধি হয়। সেইকাৰণে মানে আচলতে আমি আ-আমাৰ যিখিনি আমাৰ মানুহ আমাৰ সমাজৰ যি সকলো লোক সেই সকলৰ জনসংখ্যা বৃদ্ধিৰ ওপৰত আচলতে সজাগতা বৃদ্ধি কৰিব লাগে। সেই বিষয়ে আচলতে জ্ঞান-জ্ঞান দিব লাগে গম পাইছা নাই? আকৌ মানে তেওঁলোকক আচলতে আমি মেইন মেইন হেইটোয়ে হৈছে তেওঁলোকক আমি শিক্ষিত কৰা। যে যে তেতিয়া এজন মানুহ শিক্ষিত হ'ব গম পাইছা নাই তেতিয়াহে আচলতে তেওঁ মানে সেই এইবিলাক কথা বুজি পাব। নহলে এনে অশিক্ষিত লোকসকল থাকিলে মানে নহ'ব। হোৱা এনেকে।
তুমি পৃথিৱীৰ জনসংখ্যাাতটো আমি বাদেই দিছো আমাৰ এতিয়া নিজৰ দেশখন চাবা ভাৰত
হয় হয়।
এতিয়া ভাৰতবৰ্ষত জনসংখ্যা মানে ইমানেই বেছি হৈছে যে তুমি আগতে দেখিছা নাই তুমি চীন প্ৰথম ভাৰতবৰ্ষত এতিয়া জনসংখ্যাৰ ক্ষেত্ৰত প্ৰথম দেশ আছিলে।
অ অ চীন আছিলে হয় হয়।
বিশ্বৰ প্ৰথমখন জনসংখ্যা বেছি দেশ পৰিনত হ'ল। হয় হয়। তোমাৰ জনসংখ্যা বৃদ্ধি এই সমস্যাবোৰ তোমাৰ চাবলৈ গলে তোমাৰ পৰিয়ালৰ যিবোৰ পৰিকল্পনা প্ৰচাৰ বা পৰিয়ালৰ সম্পৰ্কে কোনো জনসাধাৰণক যিবোৰ সচেতন কৰিব লাগিব আমি
হয় হয় হয়।
বিবাহবোৰ বন্ধ কৰিব লাগিব।
অ বাল্য বিবাহ বন্ধ কৰিব লাগিব সেইটো এটা পইণ্ট হয় আচলতে ভাল পইণ্ট সেইটো
সচেতনতা বৃদ্ধি কৰিব লাগিব। আৰু তুমি বৰ্তমান দেখা গৈছো যে এঘৰ ধৰা আমাৰ যিবোৰ মানে নৱ প্ৰজন্ম ধৰা মহিলা। ক্ষমতায়ন ব্যৱস্থা ধৰা।
হয়- হয়
এ ধৰা এখন ঘৰত তোমাৰ যিখিনি লৰা ছোৱালীৰ মানে তোমাৰ জন্মৰ হাৰ মানে তোমাৰ এটা নিয়ন্ত্ৰণ ৰখাত কিছুমান চৰকাৰে কিছুমান পদক্ষেপ ল'ব লাগিব।
উম নিশ্চয় নিশ্চয়। আচলতে সেইটো পদক্ষেপ আচলতে লৈছে গম পাইছে নাই চৰকাৰে কিন্তু অ', কিন্তু মানে জনসাধাৰণে সেই সেইটো মানি লোৱা নাই আকৌ
সেইটোৱে মানে তোমাৰ এনেকুৱা যে জনসাধাৰণে স্ব-শাসক মনা নাই কিন্তু সেইটো মানি চলিবলে মানে চৰকাৰে এনেকুৱা কিছুমান পদক্ষেপ ল'ব লাগিব যাৰ জৰিয়তে মানে মানি চলই লাগ ত
অ' অ' এ আচলতে এতিয়া কি গম পাইছা নাই আচলতে সেইটো মানুহৰ জনসংখ্যা এতিয়া কমাইছে বাৰু সেই বিষয়ে। জনসাধাৰণ আজিকালি সজাগ হৈছে। মানে কি কেলে গম পাইছে নে নাই মানে এতিয়া তোমাৰ এতিয়া এনেকুৱা কিছুমান নিয়ম উলিয়াই আছে নহয়। মানে অ' যদি এখন ঘৰত যদি দুটাতকৈ অধিক সন্তান থাকে তেনেহলে তেওঁ আচলতে কিছুমান। সুবিধাৰ পৰা বঞ্চিত কৰি দিয়া হৈছে নহয়।
হয় ধৰা ধৰা তুমি চাবলৈ গ'লে মহিলা খিনিৰ যি অৰুণোদয় আঁচনি শনিবাৰ বি বৃদ্ধ পেঞ্চন
অ 'সেইবিলাকৰ পৰা বীৰত্ব কৰি দিব যে
এতিয়া সেই ক্ষেত্ৰত চাবলৈ এটা ক্ষেত্ৰত ভাল হৈছে যে অসম চৰকাৰৰ যিটো মানে তোমাৰ অ', তোমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যিগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত ড হিমন্ত বিশ্ব শৰ্মা তেখেতে কিছুমান অঠনি উলিয়াইছে যে যদি এঘৰ এঘৰ মানুহ যদি দুটা সন্তান থাকে তেন্তে সেই সন্তানক পঢ়োৱা শুনোৱাৰ দায়িত্ব আৰু স্কলাৰশ্বিপ দিয়া বৱস্থা কৰিম বুলি কৈছে।
হয় নিশ্চয় -নিশ্চয়।
আৰু সেই ক্ষেত্ৰত যদি কাৰণ এগৰাকী এগৰাকী অভিভাৱক। নিজৰ যিখিনি নিজৰ তোমাৰ সন্তানক ফ্ৰী কে বা ভাল। সেয়ে এখন উচ্চ স্তৰৰ বা উচ্চ পৰ্যয়ায়ৰ এখন শিক্ষানুষ্ঠানত পঢ়াবলৈ সকলোৱে সকলো এটা মন থাকে
থাকে থাকে নিশ্চয়।
এই ক্ষেত্ৰত যদি চৰকাৰে এটা ভূমিকা পালন কৰে আৰু সেই ভূমিকাক ঠাইখিনিলে চাই পেলে মানুহে চৰকাৰক সহযোগিতা আগবঢ়াব লাগিব।
নি নিশ্চয়-নিশ্চয়-নিশ্চয়।
কিন্তু তোমাৰ মতে এতিয়া জনসংখ্যা। বৃদ্ধিৰ দ্বাৰা কাৰণবোৰ তুমি কি বুলি ভাবা এতিয়া।
এ আচলতে জনসংখ্যাৰ বৃদ্ধি মই কাৰণবিলাক তোমাৰ এতিয়া ইতিমধ্যে কৈয়ে আহিছো। যে আমি জনসংখ্যা। বৃদ্ধিৰ কাৰণ হৈছে আমাৰ শি শিক্ষিত মানে শিক্ষিত হাৰবিলাক আমাৰ কম হৈ আছে বৰ্তমান আমি আমি মানুহবিলাক শিক্ষিত কৰিব লাগিব আচলতে।
নিশ্চয়।
গম পাইছা নাই অ আকৌ সেই সেইটোৱে আচলতে এটা প্ৰধান কাৰণ হৈছে জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ। দামী মানুহ বিলাক শিক শিক্ষিত কৰিব লাগিব, সেইটো সেইটো হয় আচলতে।
অ বাকী আচলতে আমি
ঠিক আছে তেতিয়াহ'লে তোমাৰ মই ভাবিছো যে আজি আমি যিখিনি বাৰ্তালাপ কৰিলো সেই বাৰ্তালাপ খিনিৰ পৰা নিশ্চয় তুমিও উপকৃত হৈছা মইও উপকৃত হৈছোঁ।
অ নিশ্চয় নিশ্চয় হৈছোঁ।
আৰু ভৱিষ্যতে যাতে আমি ধৰা এনেকে তেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লওঁ যাতে। যাৰ জৰিয়তে সমাজৰ বা। আমাৰ দেশখনৰ ৰাজ্যখনৰ উন্নয়নৰ হকে। কিছু হ'লেও সহায় হ'ব।
নিশ্চয় নিশ্চয় নিশ্চয় আমি ল'ব লাগে এনেকুৱা পদক্ষেপ ল'ব লাগে।
অ তেতিয়া হ'লে আজিলে আমি ইমানতে দিয়া
অ বাৰু বাৰু হ'ব দিয়া তেতিয়া। ধন্যবাদ।